হেল্লো'
এই
মই এই কাম কৰি আছোঁ হেল্লো' শুনি আছা? অলপ নেটৱৰ্ক প্ৰব্লেম চাগে। অহ শুনিছোঁ। কোৱা।
তোমাৰেটো প্ৰব্লেম নাই।
মইতো আৱাজ শুনি আছোঁ তুমিহে হেলো হেলো কৰি আছা। মইহে শুনি মইতো শুনি আছোঁ তোমাৰ আৱাজ তুমিহে হে হেল্ল' হেল্লো' তুমি তুমি মাত দিয়া নাই তো হেল্লোই ক'ম না
কিয়া নকৰিবা।
উম নাই অহ অহ খালো।
অহ
তো কিনা
কি
অহ অহ মই মই খালো অ এইয়া তিতা কেৰেলা আছে না
অহ
এইটো খি খিজুৱাই টমেটো দি কিনি ভাত খায়ছো অহ
কেনেকে খাব পাৰা এইবিলাক বস্তু।
অ এইবিলাক খালে যে ভাল থাকে। স্বাস্থ্যৰ কাৰণে ভাল সেইতৰ কাৰণে খাই
ইছ ৰাম তিতা উম হুম।
খাব লাগে খালে ভাল।
তিতা কেৰেলা ভাজিটো ভাল লাগে সিজোৱাতো উম হুম বৈদ্য তিতা।
এইবিলাক খাব লাগে।
উম
নৰ নিমপাতো খাব লাগে বাত মই খাব নোৱাৰোঁ নিমপাতটো। এইটো যাৰ ইচ্ছা। সেইটো যাইছা তাৰপা বহুত তিতা এইটো হা সেইটো হয় আৰু মোৰ ভাষা
নহয় এইটো বৈদ্য বুলি কয় তোমালোকৰ চাগে গাঁৱলীয়া ভাষাত তেনেকে কয় ন
নাই নাই তুমি গাঁৱলীয়া আমি গাঁৱলীয়া নহয়তো।
আচ্ছা কোৱা পিছত ভাল খবৰ।
অহ ভাল তোমাৰ।
মোৰো ভাল। কি কৰি আছা এতিয়া কাম।
অ কাম কৰি আছো আৰু কি কৰিম।
কি কাম কৰি আছা।
এয়া অৰ্ডাৰ লৈ আছো অ অৰ্ডাৰ লৈ আছো।
অ। মই ভাবিছো ঘৰত কাম কৰি আছা নেকি।
উম ঘৰত কাম কৰে নাই ঘৰত নাই মই।
অঔ ডিউটিত আছা।
অ। হেত কাৰ ন ম নাই মই এমানাৰ নহও।
অ কি কাম কৰি আছছে না ক'লা যে অৰ্ডাৰ লৈ আছো মই ভাবিছো এমাৰ নেকি।
নাই অৰ্ডাৰ লৈ আছো বেলেগ কাষ্টমাৰত অৰ্ডাৰ লৈ আছো।
অ কি মেডিচিন দোকানত থাকা।
অ।
হা।
অ।
অ আচ্ছা।
ৱাহ।
কাটি কাত।
তোমাৰ খবৰ।
মই একদম বি দাস মোৰ। এক্জাম শেষ মই একদম ভাল এটা লাইফ এতিয়া মই। যি আছে।
অ কৰা কৰা তোমাৰ এদিন।
একজাম থাকিলে ভাল নালাগে ন একজাম শেষ হৈ গ'লে বিনা টেনচন টেনচন ফ্ৰী লাইফ।
অ এইটোতো হয়।
কেইদিনমান পিছত আকৌ এক্সাম হব টেনশন টেনশন।
এ একো জিম চিম নো যোৱা নেকি।
যাম। তুমি একো কোৱাই নাই জিমৰ কথা।
নাই মই নাযাওঁ।
কিয়।
উম এনে।
কাৰণ কিবাতো কাৰণ থাকিব।
সেইটো কাৰণ নাই।
ছেনদেল চিগিলে ছাকে।
অ দিছে শেষো হৈ গ'ল ভুং।
বোৱাও বহুত ণ্টেলেনটেট দেখুন তুমি।
অ মই বহুত লেণ্টেড মানে কি?
কিয় মানে জিম কিয় নোযোৱা মোক খোৱা কবা কোৱাচোন।
শ'নো না। এতিয়াতো ক'ব নোৱাৰি-
অ আচ্ছা- নাই পইচাৰ কথা থাকিলেতো কব পাৰি-
অম-
হব একো নাই দিয়া-
অ অ-
দুপৰীয়া ভাত নোখোৱা-
খাম -
দুটাতো বাজিব হ'লে-
উম ইমান জল্দি নাখাও-
উম বুজিছো এ- গৰম দিনত খাব মন ন মন নাযায় ন।
যিটো খাওঁ।
ইমান গৰমত।
তুমি খালানে?
মই নাই খোৱা মই দু ৰাতিপুৱা খাইছিলো। তুমি তিতা কেৰেলা খাইছা মই ভাত কেৰেলা খাইছোঁ। ভাত কেৰেলা পিটিকা আৰু ভাত।
অ', ক। নাই নাই অলপ ৰবা হা বেয়া নাপালে।
অহ। হ'লনে। নাই হোৱা। অহ উম। হেল্ল। হেল্ল। অদাৰ দি আছা নেকি অদাৰ অদাৰ অদাৰ। উম।। উম।
হেল্ল অ', কোৱা।
অ', ক'ত গৈছিলা।
এ অলপ বাহিৰত গৈছিলো।
অ'। কোৱা তাৰ পিছত।
কোৱা।
ঘৰত চবে ভাল আছে।
অ', ভালেই চবেই ভালে তোমাৰ।
মোৰো চব ভাল দুপৰীয়া কি দি খাবা টিফিন লৈছা নে।
অ', এতিয়া আজি টিফিন আনিছো।
কি লৈছা তিতা কৰেলাই।
না না না এইটো ৰাতি ৰাতিপুৱা খাব কৈছিলে যে এইটো কাৰণে খাইছো। আৰু এতিয়া মই আনিছোঁ ই তোমাৰ উম' কি এইটো কয়? উম' তোমাৰ চিলা চিলা। চিনি পোৱা নে? তুমি চিনি নাপাবা, ধনী মানুহ যে।
নহয় কোৱাচোন চিলা কি বস্তু?
চিলা মানে এইয়া অটচ আছে ন
অ', অ'।
অটছ তাৰপিছত টমেটো অলপ পিয়াজ
কি অটছৰ কা অটছৰ তৰকাৰী।
অটছৰ তৰকাৰী নহয় মাইনা এইয়া গোলা ৰুটি চিনি পোৱা?
অ'।
গোলা ৰুটিৰ নিচিনাই এইটো চিলা হয়।
অটছত কি বনাইছা?
অ'।
এ তুমি কি ডাইতত আছা নেকি?
নাই ডাইতত কিয় থাকিম।
না এইবিলাকতো মানে ডায়েটতে খায়।
নাই মই খাইছোঁ মানে এইটো মোৰ ভাল লাগে। আগতে খাইছিলোঁ যে। এতিয়া মানে কিনিছো, আহ খাই আছোঁ।
মোক এদিনটো খুৱাব পাৰা বনাই কিনে।
তুমি খাবা?
অ' কিয় নাখাওঁ, টেষ্ট কৰিব লাগে না চব বস্তু।
অ' হ'ব বনাই খুৱাম।
অ' অ'টচ মই নাখাওঁ এ, মোৰটো চাগে এক্সপায়াৰ হৈ গ'ল।
উম'
এক্সপাইৰে হৈ গ'ল চাগে মোৰ অ'টচটো।
উম' এইটো নকৰি কিনে, এইটো এনেকা বনাই খাবা। বহুত টেষ্টি লাগে।
এক্সপায়াৰ হৈ গ'ল এতিয়া কিনিব লাগিব।
অ' ডেইেলি তুমি খাব পাৰিবা। এক চেনি